হেল্ল' হেল্ল' হেল্ল' শুনিছা?
হেল্ল'
অ', শুনিছা? হেল্ল, শুনিছা? অ', অ', অ'। ফোন কৰিছিলা?
হেল্ল'
অ'।
ফোন
আছোঁ‌, বা এনেই আছোঁ, উঠিলোঁ উঠি কিবা কিবি কাম কৰিলোঁ।
অ', অ', এইকেইদিন কি কৰি আছা?
তুমি কি কৰিছা?
মই অলপ আগতে শুই উঠিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, দেন এতিয়া এনে ৰীল চাই আছিলোঁ, টিভি চাই আছিলোঁ, সেনেকে আৰু। কিদিন কি কৰি ঘৰত কলেজ
এইকিদিন ঘৰত তেনে আৰু মোবাইল, ফোন, ৰীল, ইনষ্টাগ্ৰাম, এইবোৰে।
অ', ক'তো ওলাই যোৱা নাই?
ওলাই যোৱা নাই তেনেকে।
অ'। অ', মানে তোমাৰ এটা কথা, অ', নাই এনে ক'তো যোৱা নাই, সেনেকে এনে মাজে মাজে, মাজে মানে ইভিনিঙত ওলাই যাওঁ আৰু।
অ', ময়ো ইভিনিং খোজ কাঢ়িব কাৰণে যাওঁ, কিন্তু তেনেকে মানে ফুৰাকে যোৱা হোৱা নাই আৰু।
অ', অ', মানে এটা কথ কথা কাৰণে ফোন কৰিলোঁ তোমাক, তুমি এনে মানে মেকাপৰ কি প্ৰডাক্ট ইউজ কৰা?
মেকআপৰ তোমাৰ মোৰ এনেকে ইমান একো ফিক্স নাই, মানে কিবা এটা ভাল লাগিলে এনেকে কিনি লওঁ, এতিয়া মই অলপ দিন আগতে আ, মেকআপ মানে বস্তুবোৰ শেষ‌ হৈছিলে আৰু।
অ অৱ।
এতিয়া মই আকৌ ৰিষ্টক কৰিলো। তাৰ পাছত মই তাতেয়া এই ফেঞ্চিপ পৰাই লৈছিলো তোমাৰ মাৰ্চৰ প্ৰাইমাৰ তাৰপাছত কনচিলাৰ এনেক কে ফাউডেশ্যনটো চুইচ বিউটিৰ আছিল।
অ মাৰ্চৰ প্ৰডাক্ট বিলাক ভালে লাগে।
ভাল হয় ভাল হয় আৰু লিপষ্টিক খিনিও বহুত
অ অ লিপষ্টিক, লিপ লাইনাৰ এনেকে ভাল বস্তু বিলাক। কোৱালিটিটো ভাল এফেক্টো নকৰে স্কিনত, আৰু কমতে পায় মানে ইমান দামী নহয়।
ইনচাইডৰ যে এটা এইটটি নাইনটি ৰুপিচৰ ব্লাচ আহে সেইটো বহুত ভাল হয়।
হয় নেকি? ইনচাইডৰ মই তোমাৰ এই কালাৰ কৰেক্টৰ প্লেটখন আছে সেইখন ইউজ কৰো এখন যে আছে যে, অ সেইখন ভাল সেইখন মানে উ ভাল মানে তোমাৰ কভৰিত দিয়ে ভালকে বস্তুটো।
টি হৈ নাযায় ভাল হৈ থাকে আৰু। অ
অ অ অ ভাল ভালে স্কিনত টো এফেক্ট ইমান কৰা নাই এনেও আৰু কমতে মানে ভাল প্ৰডাক্ট আৰু
অ আৰু তোমাৰ অনলাইন বহুত ব্ৰেণ্ড আছে ধৰা মানে দামী দামী ব্ৰেণ্ড বোৰ আৰু য'ত ধৰে এটা ফাউণ্ডেশ্যনে এ এহেজাৰ টকা বাৰশ টকা কিন্তু এতিয়া সেইবোৰ ইমান ষ্টুডেন্ট ফ্ৰেণ্ডলি নহয় ন আৰু কিমান অৰ্ডাৰ কৰিম সেনেকুৱা
শেষ হৈ যায় জল্দি সে কাৰণে নোৱাৰি এতিয়া মানে প্ৰডাক্ট বোৰ ভাল চাগে কিন্তু ইউজ কৰিও সেনেকে পোৱা নাই। কিন্তু এই তোমাৰ চুইচ বি তাক বিলাক ভাল।
চুইচ বিউটি মাৰচৰো প্ৰডাক্ট বিলক ভাল, গতিকে যিহেতু কম দামতে হৈয়ে আছে।
অ অহ।
মোৰ ফ্ৰেণ্ড এজনীক মই সুধিছো ছিলো আৰু এনেকে মেক আপৰ কথা তাৰ পিছত তাই ক'লে কি মাৰ্চৰ আৰু চুইচ বিউটি ইউজ কৰি চা।
অ।
ত ভালে পালো ইউজ কৰি আৰু ভাল। দিয়ে কভাৰেজ টো বহুত ভাল দিয়ে।
অ আৰু দেৰিলৈকে থাকে এফেক্টটো নকৰে স্কিনত সেইকাৰণে ভাল আৰু। মানে আগতে মই তো মাৰ এই লেকমিৰ মানে ফাৰ আগতে মানে যেতিয়া ফাউডেশচন মানে প্ৰথম ইউজ লেকমিৰ লগাইছিলো লেকমিৰ মানে ইমানটা অ ইমান এটা ভাল নহয় মানে মোৰ মুখখন মানে লগালে কলাহে হৈ গৈছে ছিল আৰু মানে ভাল লগা নাছিল। ইউজ কৰি পিম্পল উ উঠি গৈছিলে পিছত। তাৰপিছত মানে তোমাৰ মেপ বিলিনৰ লগালো। অ ম। নৰো ইমানটা ভাল নালাগিলে মোৰ। তাৰ পিছত আৰু মাৰ্চৰ এনেকে ইউজ কৰিলো আৰু।
তুমি কাজল কিহৰ লগোৱা?
কাজল আহ তোমাৰ মই সেয়া ইমানটা কাজল নলগাও মই। কিন্তু মানে এজনী মোৰ লগৰ এজনীয়ে ৰিকামেণ্ড কৰিছিলে, কিহৰ আছিলে জানো? হেৱাৰ আছিলে চাগে। অ পাহৰিলো ৰবা নামটো। কিবা এটা ইউজ কৰিছিলো, তাইে মোক- কৈছিলে মানে তাই লগাই তো তাইৰ পৰাই মানে হে কৰিছিলো।
আহ মইতো এইকেইদিন ব্লা- -আচাৰৰ বহুত পাগল হৈ গৈছো। খালি যতে যাও ব্লাছাৰ কিনো।
অ ব্লাছ মানে কি কোনটো কোনটো টি আজি পাউদাৰটো নে সেয়াতটো?
পাউদাৰটো নিকিনো মই এই এইটো যে কৈছিলো যে তোমাক কৈছিলো চাগে ইনচাইডঅৰ এটা মানে এনেকোৱা এইট্টি ৰুপিচৰ ক্রিম ব্লাছ আহে।
অ।
সেইটো কিন্তু আৰু এটা আছে তোমাৰ মানে একদম পানীৰ নিচিনা হয় ৱাটাৰ টিণ্ট বুলি কয়।
অ'
এটিউডৰ সেইটো সেইটো অনলাইন অনা আছিলে।
অ অ সেইটো দেখিছো সেইটো মানে চবে লগায়েই আৰু। ভালে।
ভাল আৰু পুৰা মানে দিনটো থাকে আৰু সেইটো তুমি ডাইৰেক্ট- স্কীনত লগাব পাৰে এনেই ব্লাছ ধৰা স্কিনত লগালে ইমান ধ ভাল নেদখি ন।
অ, অ।
তুমি ডাইৰেক্ট মানে স্কিনৰ ছান স্কিনৰ ওপৰত লগাই দিব পাৰিবা।
নেচৰেল লাগে বস্তুতটো। টু ন মানে এনেকুৱা লাগে। মানে গাল খনেই ৰঙা। য় আৰু ইমান ভাল লাগে দেখিছো বহুতে লগাই। আৰু মই আৰু লিপষ্টিকৰে বেছি ভাল পাওঁ আৰু লিপষ্টিকৰ- তোমাৰ মাৰ্চ লিপষ্ট্ৰক অ লিপ- প লাইনাৰ ভাল লাগে আৰু সেনেকে ব্ৰাউন লিপ লাইনাৰটো।
তোমাৰ বহুত ধুনীয়া হয় মানে।
অ অ ভাল লাগে সেইবোৰ আৰু তুমি মে কাপ কাপবোৰ কৰৰ পৰাই কিনা ফেঞ্চিৰ পৰাই।
মই আগতেতো মই অনলাইন কিনিছিলো আৰু বহুত দাম ভৰি ভৰি কিনিছিলো মানে যে মেভিলিনৰ কিনো এইবোৰ ত ভালো নালাগে পিচত মানে বস্তু বোৰ কিবা ভাল নালাগে তাৰ পাছত এই ফেঞ্চিত মই এইবাৰেই কিনিছো প্ৰথম কিন্তু বস্তু খিনি ভাল পাইছো আৰু মানে ভাল লাগে।
অ ভাল আৰু মানে অলপমান কলে বাৰ্গেনিং কৰিলে কমাইও দিয়ে সেইকাৰণে ভালো লাগে। কে
মানে মই আগতে ইমান বিশ্বাস কৰা নাছিলোঁ ভাবিছিলো কি কিবা বেয়া বস্তুৱে দিব নেকি তাৰপিছত যেতিয়া মোৰ লগৰ জনীয়ে কলে তাৰ লপিছত মই যেতিয়া কিনিলোঁ মানে, ভাল লাগে।
অ', অ,
সেনেকে, তাৰ পৰা ব্লাস কিনিবাচোন ব্লাস খিনি বহুত ভাল লাগে।
মানে ইনচাইটৰ ব্লাছটো।
অ', ইনচ চাইডৰ ব্লাসটো।
অ', তুমি জুডিঅ'ৰ পৰা মেকআপ কিনিছা?
যুদিঅ'ৰ পৰা মই মানে আহ, লিপষ্টিক কিনিছোঁ আৰু কাজল কিনিছো কিন্তু বেলেগ কিনা নাই, তুমি কিনিছা?
অ', মই মাছকাৰা কিনিলোঁ। ভালে মাছকাৰাটো। আগতেও এবাৰ কিনিলো আকৌ কিনিলো ভালেই পাইছ বেয়া পোৱা নাই, আৰু ফাউণ্ডেশ্যন কিনিছিলোঁ ফাউণ্ডেশ্যন এটা তোমাৰ অক, টিউব টাইপৰ কিনিছিলোঁ সেইটো ইমান ভাল নহয় অলপ বেছি কৃমিক মানে। তোমাৰ, বেকি হৈ যায় বে টোতো ভাল ন লাগে আৰু এটা লিকুইড টাইপ কিনিছো সটো ভালে লাগিছে এতিয়ালৈ
লিকুইড কি ফাউণ্ডেছন?
অঁ।
অ' অ' অ' অ'। যদিঅ' লিপষ্টিকবোৰ ভাল লাগে মোৰ।
অ' তাইৰ ভাল লাগে লিপষ্টিক বোৰ। কালাৰ বোৰো ভাল কালেকন ভাল থাক কে
অঁ। অ কিনো পাৰফিউম আৰু যে সৰু- সৰু পাৰফিউম কেইটা পাই মানে বেগতে থব পাৰা, সেইকেইটা বহুত ভাল লাগে মোৰ অ টি ৰুপিছৰ
অ সেইকেইটা ভাল লাগে আৰু সেইকেইটা মানে বহুত দিন যায়ো। ভাল লাগে সেইকাৰণে, সেইকাৰণে ভাল আৰু সেইগিটা কিছুমান বাও। অ অ নেল পলিচো ভাল তাৰে কালেকচন বোৰ থাকে কালাৰ বোৰ, ভাল লাগে। আৰু বাকী তাতে আছ চে মেকআপৰ প্ৰডাক্ট বহুত।
আছে-আছে অ' আৰু বহুত বেলেগ- বেলেগ মানে তোমাৰ কম দামীও আছে বেছি দামীও আছে চব আছে আৰু।
সেয়াও ওলাইছে নহয়, ৰিচেন্টলি মানে ৰিলতহে দেখিলো। কিবা কাৰ কাৰ্লৰ কাৰণে কিবা এটা ক্ৰিম ওলাইছে নেকি। কিবা জেল টাইপ কিবা দুটা- দুটা টাইপৰ ওলাইছে এটা কিবা জেল এটা মানে যাৰ কাৰ্লি হেয়াৰ থাকে সিহঁতৰ কাৰণে চ চাগে ইমানটা নাজানো কি হয়। ত' সেইটো মানে ইউজ কৰিলে মানে কাৰ্লছ বোৰ ভা
ভাল হৈ থাকে, অ' সেইটো দেখি সেইটো মোৰ তাত আছেও কিন্তু জুুডিওৰ নহয় মানে বেলেগ কিবা এটা ইউজ কৰো।
অ'-অ' কাৰ্লৰ কাৰ কাৰ্ল বিলাক মানে সেইটো মানে কাৰ্ল চুলিত তে লগা পাৰি নে ষ্ট্ৰেট চুুলিত
কাৰ্ল চুলিত লগালেহে থাকিব, ষ্ট্ৰেট চুলিত মানে ওলাই হেৰি হৈ যাব আৰু খুলি যাব কাৰ্লটো। ষ্ট্ৰেট চুলিত আৰে মানে এতিয়া যদি তোমাৰ চুলিটো যদি অলপ ইমান অ ধৰা কাৰলি নিচিনা ৱেভি নিচিনা
অ'।
তেতিয়া হ'লে পাৰিবা, কিন্তু একদম ষ্ট্ৰেইট চুলিত নাথাকিব হ'ল্ড হৈ নাথাকিব বস্তুটো মানে এৰা খাই যাব।
অ'-অ' এইটো মানে কাৰ্লি হেয়াৰৰ কাৰণে আৰু।
অ' কাৰ্লি ৱেভি।
অ'-অ' বেয়া নহয় নেকি চুলিখিনি।
নহয় বেয়া নহয়।
অ'- অ', মানে আজিলে দেখা নাই কিন্তু ভাল হৈ থাকে চব মানে মোবাইলতটো চবৰে ভালে হয় আৰু সেইকাৰণে।
এটাই দিগদাৰী তুমি লগালা ধৰা লগাই ক'ৰবাত ফুৰিব মেলিব গ'লে ভালে থাকে কিন্তু যেতিয়া তুমি বা -গৰিবা আৰু শুবা- শুবা শোৱাতে মানে গোটেই চুলিটো আউলি বাউলি হৈ যায় আৰু তেতিয়া মানে গোটেই হেৰি হৈ যায় আৰু ফ্ৰিজি হৈ -য়
অ অ তুমি কিহৰ লগোৱা
মোৰতো তোমাৰ ফিক্স মাই কাৰ্ল বুলি এটা ব্ৰেণ্ড আছে
অ
তাৰেটো মই লগাই আছো এতিয়া আৰু যুদিঅটো কৰিম ৰ'বা ট্ৰাই কাৰণ যুদিঅত বস্তু বোৰ দাম কম ন
অ অ অ কিন্তু ভয়ো লাগে পতককে চব বস্- -স্তু লগাই দিব
অ যুদিঅৰ বস্তুবোৰ আৰু ইমানে দামটো কম মানে কিছুমান বস্তু ভয় লাগে লগাব
অ ময়ো তাকে ফাউণ্ডেচন টো কিনি আনি পেলাই লগাই দিছিলো লগাওতে মানে পুৰা একদম ক্ৰিমি টাইপ কিবা আঠা আঠা টাইপ হৈ গৈছিলে মুখখন ত সেই কাৰণে পিম্পল উঠি গৈছিল সেইকাৰণে মই সেইটো নলগালো আৰু
অ
বাকী আৰু
কিনিছা নে মেকআপৰ এতিয়া
মেকাপৰ এতিয়া একো কিনা নাই বুলি কালি তোমাৰ অৰ্ডাৰ দিলোঁ নাইকাৰ পৰা সেয়া তোমাৰ চিৰাম এটা মানে মোৰ পিম্পল একনিজ মাৰ্কছ গুচাবৰ কাৰণে চিৰাম এটা অৰ্ডাৰ দিলোঁ আৰু সেয়া চানস্ক্ৰীণ ও নাছিলে চানস্ক্ৰী- -ক্ৰীণ এটা অৰ্ডাৰ দিলো
অ চানস্ক্ৰীণ ময়ো মোৰ কালি আহি পাইছে
তুমি কিহৰ লগোৱা
একোৱালজিকা
অ মই কালি দিছো তোমাৰ ডি কনষ্ট্ৰাক্টৰ নাজানো ভাল হয়নে আৰু ভাল বুলিয়ে কৈছে বাৰু চব- -বে কাৰণে দিলো আৰু
মই ৱেবছাইদৰ পৰা দিছিলোঁ বাই ৱান গেট ৱান ফ্ৰী পালোঁ ত মানে এটাৰ দামতে দুটা আহি পাইছে আৰু
অ কি ৱেবছাইটত।
একুৱালজিকা ৱেবচাইডটে।
অ অ আচ্ছা আচ্ছা।
ৱেবছাটবোৰ চেক কৰি থাকিব চোন তাতে মানে বহুত অফাৰ দি থাকে কেতিয়াবা মানে কমত বহুত আহি যায়।
অ সেনেকে মই দিয়াই নাই আজিলেচ। চাম ৰ'বা।
অ চাবা, দিয়া তেতিয়াহ'লে।
অ দিয়া। ক'ত লগ পাম দিয়া
অ', অ', দিয়া হ'ব, অ', অ', অ', কৰিম দিয়া উ, উ, উম।